হেল্লৌ।
অ ময়ূক ভালে আছা?
অ আছো। তুমি?
ময়ো ভালেই দিয়া কিবা কাম কৰি আছিলা নেকি?
নাই নাই কোৱা।
অ বাকী ঘৰত চবৰে ভালনে?
অ ভাল। তোমাৰ?
আছে আছে দিয়া চবে ভালে আছে বাকী আহ এটা কথা কোৱাছোন আজি কালি বহুতো চাকৰী এৰি ব্যৱসায় কৰিছে জনা নে নাই?
হয় নেকি?
উম তোমাৰ মতে
অ তাকে চাকৰি এৰি পিনে ব্যৱসায় কৰি আছে নহয় বহুতে। বাকী তোমাৰ মতে চাকৰি বেছি ভাল নে ব্যৱসায় বেছি ভাল?
মোৰ মতে দুয়োটাই দুয়োটাৰ জেগাত ভালে আছে। চাকৰিত নিয়মিত দৰমহা থাকে। আৰ্থিক সমস্যা অলপ বেছি থাকে আৰু আৰম্ভণিতে। অ। অলপ কষ্ট হয়।
সেইটো হয়। এনেই চাকৰিৰ এ মানে। মানে ভাল কি কি আছে ছাক। কৰি কৰিলে কি ভাল তুমি কি মানে পাব পাৰা কি তেনেকুৱা কি কি। আছে জনোৱাচোন অলপ।
অ চাকৰি কৰিলে অ দৰমহাতোটো পাই থাকে নিয়মিত। দৰমহাতে পাই থাকে যোনটোদি। আহ নিজৰ ঘৰখন চলাব পাৰি। আৰু আ চাকৰি। আৰ্থিক সমস্যাৰ অলপ দূৰ কৰে আৰ্থিক সমস্যাবোৰ। উ দূৰ কৰে আৰু। আৰু ইমানেই আছে আৰু উম নৰ্মেল ইমান সম মানে। মাইণ্ডত ইমান প্ৰেচাৰ নপৰে অকল কাম কৰিলে হ'ল।
সেইটো হয় আৰু চাকৰিত এটা কথা কি নি মানে তুমি কাৰোবাৰ আন। বিলদাৰত বা কাৰোবাৰ তলত তুমি কাম কৰিব লাগে আৰু সেইটো ব্যৱসাইত নহয় ব্যৱসায় ব্যৱসায় তুমি তোমাৰ যদি নিজা হয় তেনেহলে তুমি নিজৰ ব্যৱসায় নিজেই মালিক হয়। হব পাৰা। বাকী ঠিকেই কৈছা আৰু ব্যৱসায় বিলাকত কি কি বিশেষ বস্তু আছে সেইটো। জনোৱাছোন।
ব্যৱসায়ত। অ নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰি। ওম যদি ব্যৱসায় সফল হয় তেন্তে। আয়ৰ সীমা নাথাকে মানে। চাকৰিৰ নিচিনা যেনেকৈ এটা নিয়মিত এটা দৰমহা পায়। তেনেকুৱাই নহয় তেওঁক বহুত। টকাও পাব পাৰে বহুত টকা কেতিয়াবা লছো হয়। তই এনেকুৱা।
আৰু লগতেতো আন মানুহকো চাকৰিৰ সুযোগ দিব পাৰে কাৰণ নিজৰ ব্য্ৱসায়। নিজে যদি নিজৰ মালিক হয় বাকী নিজৰ ব্যৱসায়টোতো আন মানুহকো। চাকৰিৰ সুযোগ ভালে খিনি দিব পাৰে ঠিকে কৈছা বাৰু।
উ
কিন্তু ব্যৱসায় আৰম্ভ কৰাটো ইমান সহজ নহয়।
একেবাৰে নহয় আহ ব্যৱসায় কৰা হ সহজ। মূল ধন লাগে ধৈৰ্য লাগে আৰু আৰম্ভণিতে লোকচানৰনো। হ'ব পাৰে বহুতৰ লোকচান হৈ হৈ। এই আৰম্ভণিতে এৰি দিয়ে ব্যৱসায়। অ
সেইটো কিন্তু ঠিকেই কৈছা কাৰণ বহুত তেনেকুৱা ব্যৱসায় আজি। একেবাৰে মাৰ যোৱাৰ নিচিনাই হৈ গৈছে। অকনমান লোকচান পালেই মানুহৰ মানে। এটা সন্দেহ উপজে যে আৰু নহ'ব কিজানি কিন্তু যোনে। আ আহ ধৰি ৰাখে তেনেকে নিজৰ ব্যৱসায়টো সি আগবাঢ়িব পাৰে।
আৰু চাহ হা আৰু। এনে কি ভাবা তুমি যে ব্যৱসায় কৰাটো উচিত হয় নে নহয়।
ব্যৱসায় কৰাটো উচিত হয়। আহ সেইটো কথা মানে মই কওঁ কাৰণ যিজনৰ- নতুন চিন্তা থাকে, নতুন চিন্তা আছে। সমস্যা আহ সমাধান কৰিব পাৰে। এইবোৰ তেওঁলোকে তেওঁলোক চেষ্টা কৰিব পাৰে।
উম সেইটো হয়। ধৈৰ্য লাগে আৰম্ভণিত মূলধন লাগে। আৰু লগতে ধৈৰ্যটো আচলতে,। মূলধনতটো সকলোৰে থাকে কিন্তু ধৈৰ্য্য বহুতৰ নাথাকে আৰু সেই ধৈৰ্যত। তটো হেৰাই। পেলালেই আচলতে এটা ব্যৱসায়ৰ ব্যৱসায় এটা,। এটা মৰি যায় বা মাৰ খাই যায়। সেইটো কিন্তু খুব এটা মন দিবলগীয়া কথা। আৰু আৰম্ভণিতে লোকচান কি সকলো,। খিনি বেয়াই হ'ব পাৰে বহুত মানুহে নানানটা আ কথাও কয় ব্যৱসায় আৰু,। আৰম্ভ কৰিলে,। আহ বহুত লোকচানৰ কথা কয় এইবোৰ বহুত নানানটা আহ,। ঋণাত্মক কথা কোৱা আমি শুনো যে,। লোকচান হ'ব, এইবোৰ কৰি লাভ নাই, তেনেকুৱা ধৰণৰ কথা কিন্তু সেইব,। সাইবোৰ মন নিদি যদি ভাল দৰে নিজৰ ব্যৱসায় নিজৰ মূলধন। খিনি ভালদৰে চলাই নি আৰু ধৈৰ্যতটো ৰাখিব পাৰে তেনেহলে সেই ব্যৱসায়। খুব ভালদৰে চলি যায়। ঠিকে কৈছা আৰু বাকী চাকৰি কথা কি ভাবা তুমি চাকৰি কৰাতটো হ ভাল নে বেয়া নে এ। মানে কেনেকুৱা ধৰণৰ।
অ চাকৰিটো যিজনে মানে স্থিৰ আহ। আহি বিচাৰে। মানে চেফ টাইপৰ লাগে যে লোকচাান নহওক। নহওক অকল পইচাটো আহি থাকিলে হ'ল তেওঁলোক আৰু। নিৰ্দিষ্ট সময়ত কাম কৰিব বিচাৰে। আৰু। এইবোৰে অ নিৰ্দিষ্ট সময়ত কাম কৰি ভাল পায়, সেই সেইবোৰ মানুহে চাকৰি। কৰা উচিত
উম নিৰ্দিষ্ট সময়তটো কাম কৰিব পাৰে আৰু নিজৰ ঘৰ সংসাৰ আ আদিও। চলাব পাৰে চাকৰি কৰি লগতে সময়ৰআ সময় সময় ধৰি পিনে আচলতে হয় কিন্তু ব্যৱহাৰিত সেই বস্তুটো নাথাকে। যিটো সময় সময়ৰ খুব অভাৱ থাকে কেতিয়াবা তুমি ৰাতিও যাব লগগীয়া হ'ব। পাৰে কেতিয়াবা তুমি একেবাৰে মানে ৰাতিপুৱা একেবাৰে,। আহ মানে কেতিয়াবা এনেকুৱা কাম আহিব পাৰে। যিটো ৰাতিপুৱাও যাব লগা হব পাৰে ৰাতিও যাব লগা হব পাৰে সময়ৰ মানে সময় সীমা নাথাকে। থাকে কোনো ধৰণৰ কিন্তু সেই বস্তুটো চাকৰিত আছে চাকৰি এটা তুমি। অ খুব বেছি ৰাতিপুৱা পৰা নটা পৰা ৰা আবেলি পাঁচটা ছয়টা। এয়ালৈকে এটা এটা নিৰ্দিষ্ট সময় সীমা ধৰা বন্ধা থাকে তাৰ বাহিৰে তুমি,। কাম কৰা কোনো মানে আহ প্ৰয়োজন নাই সেই সময় খিনি নি বাহিৰত। কিন্তু ব ব্যৱসায়ত সেইটো বস্তু নাথাকে ঠিকেই কৈছা তুমি নিজ,। যে এনেই অ কি বুলি কি হ'ব মানে কৰিব বিচাৰা মানে তুমি নি। নিজে কি তোমাৰ হ আগত যদি তোমাৰ দুটা বিষয় থৈ দিওঁ। যে ব্যৱসায় আৰু চাকৰি তুমি কি উ বিচাৰিবা কৰিব কাৰণে?
মই ফটোগ্ৰাফী ক আৰু আ কনটেন্ট ক্ৰিয়েচন কৰিম জ। জৰিয়তে নিজৰ ব্যৱসায় গঢ়ি তুলিব বিচাৰোঁ। কিন্তু তাৰ বাবে বহুত শিকিব লাগে লাগিব আৰু ধৈৰ্যও লাগিব। কাৰণ এইবোৰ কৰা সহজ নহয় প্ৰথম কথা। আ ক্ৰিয়ে কনটেন্ট ক্ৰিয়েচন কৰাটোতো একেবাৰে সহজ নহয়। মানে। আজিকালিৰ দিনত ইমানেই অ কম্পিটিচন হৈছে যে এইবোৰত যুৱাটু বহুত তানেই হৈছে আৰু ফটোগ্ৰাফিক উম যদি মোৰ আ ফটোবোৰ ভাল হয় তেন্তে পাম আৰু যদি ভাল নহয় তেন্তে নাপাওঁ মানে ব্য ব্যৱসায় কৰিব কাৰণে নোৱাৰিম
সেইটো ঠিকেই ভাবিছা তুমি নিজৰ ভৱিষ্যতৰ কথাটো তেনেকেই ভাবি যাবা তামানে তুমি আচলতে কোৱা নাই যে চাকৰি বেয়া বুলি
নাই কোৱা মানে কেতিয়াও নহয় অহ সফলতা চাকৰি বা ব্যৱহাযিত নহয় মানুহে নিজৰ কাম কিমান হ হতাহতে অ সৎ তাৰে কৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে
উম, খুব সুন্দৰ কথা কৈছা এইষাৰ কিন্তু দেই আহ হয় সেইটোয়ে নিজৰ ওপৰত কথা মানুহৰ নিজৰ মন মগজুৰ ওপৰত কথা যে তেওঁ কিমান সততাৰে সেই কামটো কৰিব পাৰে লাগিলে সেয়া ব্যৱসায়ে হওঁক আৰু নাইবা চাকৰিয়ে হওঁক
ঠিকে আছে বাকী তুমি নিজৰকৈ সৰু ল'ৰা ছোৱালীক কি শিকাব বিচাৰিবা এইটো সন্দৰ্ভত চাকৰি বা ব্যৱসায়ৰ সন্দৰ্ভত তুমি কি ক'ব বিচাৰিবা আনক
মই ক'ব বিচাৰিম যে নিজৰ আগ্ৰহ দক্ষতা আৰু পৰিস্থিতি বুজি সিদ্ধান্ত লওক আহ আনৰ লগত তুলনা ক নকৰি নিজৰ পথ বিছা আহ বাছি পে লৱক মানে নিজৰ পথ যেতিয়া বাচি ল'ব তেতিয়া তেওঁ গম পাব যে মই শুদ্ধ কৰি আছোঁ নে ভুল কৰি আছোঁ ত' সেইকাৰণে মই সেইটোৱে ক'ম যে আগ্ৰহ আৰু নিজৰ পৰিস্থিতি অনুসৰিহে কামবোৰ বাছি লওক
বঢ়িয়া বঢ়িয়া খুব ভাল লাগিল আজি কথা পাতি বহুত বহুত ধন্যবাদ তোমাক আজিৰ আলোচনা বহুত শিক্ষণীয় আছিল দেই
অ
আকৌ নতুন বিষয় এটা লৈ লগ পাম দিয়া আজিলৈ ৰাখিছোঁ। ধন্যবাদ
ধন্যবাদ